হেল্ল'।
অ', কোৱা।
শুনিছানে নাই?
আহ শুনি আছো কোৱা
কি খবৰ?
ভাল তোমাৰ?
মোৰো ভালেই তোমাৰ?
অ মোৰো ভালে আছে বাৰু।
বাকী কি কৰিছা এতিয়া?
এ এনে বহি আছো বাৰু কি কৰিম।
হয় নেকি। মই এনে আছো। এতিয়া ৰুমত আহিছো অলপ বাহিৰত
হয় নেকি! অ।
বাকী কোৱা আৰু আজি কি পিনে আজি বহুত দিনৰ মূৰত গৈছো আৰু
হয় নেকি আহ কিয় গৈছিলা এনে?
এই কাম আছিল মানে যে কিবা এটা অনলাইন আছিলো ত
হয় নেকি অ অনলাইন অ মানে কি দোকানত গ'লে কিবা কিবি খোৱা নে এনে
দোকানত এম নাই নাই নাই কি মানে কি হোৱাৰ কথা কৈছা?
এনেই ধুমপান কৰা নেকি?
এই এইবিলাক নকবা এইবিলাক এইবিলাক মই কৰো নেকি!
হয় নিকি। অ এনে এনে অনলাইন শপিং এন অনলাইন শপিং কৰা তুমি মানে বেছিকে
অ অ অ সেইটো হয়।
হয় নিকি এনে বজাৰ চজাৰ যোৱা নে?
বজাৰ যাও মানে
হয় নি কি আনিব যোৱা বেছিভাগ?
মই মানে কি আনিব যাওঁ? বজাৰত আ আনিব যাওঁ গেলামাল বজাৰ তোমাৰ। চব্জি বজাৰ উম। তাৰ পিছত এইবিলাক যাওঁ মাছ মাংস! অঁ',
অ মাৰ্কেটত গ'লে মানে! কি কি আনা বেছিকে তুমি, পাচলি আনা না?
শাক -পাচলি শাক পাচলিতো আনো। শাক পাচলি আনো বাৰু, শাক পাচলি আনো আৰু তোমাৰ হেৰি আনো মই বেছি মাছ মাংসতো আনো মাছ মাংস মই বজাৰ কৰি ভাল পাওঁ।
হয় নেকি? অ' মা মাছ মাংসত কি মাছ! মাছ খোৱানে তুমি?
অ' মাছ খাও মই ভাল পাওঁ ভাল মাছ খাওঁ কচ মাছ মই ভাল পাওঁ।
অ' আৰু কি কি কি মাছ! ভাল পোৱা বেছিকে।
আৰু তোমাৰ ইলিছ মাছ ভাল পাও।
ইলিছ মাছ খাম। নে তুমি ড্ৰাই খাইকে ভাল হা কি ক'লা? ইলিছ মাছটোত কাঁ ইলিছ মাছটোত মানে? ড্ৰাই মানে শুকা ফ্ৰাই! ফ্ৰাই খাইকে ভাল পোৱা নে নে তুমি জোল খাইকে ভাল? আৰু মাছটো?
ফ্ৰাই খাই ভাল পাওঁ!
হয় নেকি? এনে বেছিকে মাছ বোৰতো অ' কেনেকুৱা মাছ তোমাক! ভাল লাগে আমি জোল জোলৰ লগত খাইকে ভাল লাগে ন তোমাক এ
অ' মই ফ্ৰা মানে ড্ৰাই খাই ভাল পাওঁ। অ' ড্ৰাই।
হয় নেকি? অহ' অহ' সৰু মাছ ভাল পোৱা মইতো কওঁ। জোলৰ লগতে খাই ভাল
হয় নেকি। মই এনেই ভাজি ভালপাওঁ। ভাজি কিনো ভাল পাওঁ।
ভাজিতো ভাল পাওঁ। আজিও ভাল নালাগা কথাই নাই, বিৰাট ভাল লাগে। এনে মাছত
হয়, আঞ্জা, জোলৰ লগত।
খা খবৰ না এই মাছৰ আঞ্জাটো বিৰাট ভাল লাগে। টেঙা দিকে বনাই নহয়। বেছ টেঙা ইচ নকবা, আৰু সোৱাদটো বাঢ়ি যায় টেঙা দিলে মাছত।
হয়।
এনে মাছত টেঙা দি খাই পাইছানে?
অ'। কিয় নাপায় কও।
হয় নেকি, তুমি ভাল ন? পোৱা বুলি গলা নহয়, সেইকাৰণে নোকোৱা চাগে বুলি ভাবিলো।
অ' ন মাছৰ টেঙা দি খাই ভাল পাও, অ' এনে এনে মানে নৰৰ্মেলি ভাল নাপাওঁ, মানে তোমাৰ আলু আল আলুৰ লগত বনালে ভাল পাওঁ।
আলুৰ লগত বনালে, ভাল পোৱা? উম।
আ ভাল নাপাওঁ তোমাক।
আলো লগত বনালে ভাল নোপোৱা? অ, এনে টেঙাৰ লগত বনালে, টেঙাৰ লগত বনালে ভাল পোৱা? এতিয়া সৰিয়হ দুইকে বনাই নহয়, সৰিয়হ, সৰিয়হ দিকে খাই পাইছেনে সৰিয়হ?
সৰিয়হ দি ভাল পাওঁ।
উম সেইটোও, মানে কিন্তু তুমি ৰেচিপি জানা নেকি বনাব কেনেকুৱা লাগে?
অ' মই বনাব জানো, ৰেচিপি।
হয় নেকি, কেনেকুৱা বনোৱা কোৱাচোন অলপ ভালকে।
মই, মই ভালেই বনাও ৰবা। মই বনাব পাৰো। তোমাক কি, কোনটো আন যাবানা কোনটো কি আঞ্জা বনাবা মানে কি হেৰি কৰিব লাগিব এতিয়া মাছ নে মাংস?
মাছতটো মাছটো কেনেকুৱা বনোৱা?
মাছতো, মাছতো সেনেকে মাছতো মই সেনেকে ব নবনাও বাৰু। মাংসটো আৰু চবজি, তোমাৰ তেনেকে বনাও মাছতো মানে কি ভাজি লয় প্ৰথম। ভাজি লৈ কিন্তু তোমাৰ পিছত বিয়া-বিয়া সৰিয়হ দি বনালে সৰিয়হ দিব লাগিব। তাৰ পিছত তোমাৰ টেঙা দি বনালে, টেঙাখন আলুৰ লগত হেৰি কৰি জুল টাইপ কৰিব লাগিব। অ', হয়। তাৰপিছত মাছ টো বহায় দিব লাগিব।
উম, মইতো এনেকে কেনেকুৱা বনাও যেনে যেনে মই বনালে মানে আ। মই তেল মাছ বনালে মানে মাছটো মই কেতিয়াও ঘৰত নানিকে চাফা নকৰো তাতে কাটি আনিব। কে আনো ৰুমত অহ আৰু ঘৰত। ধুই। ধুইকে মানে কি কৰো। তেল অলপ বেছি দিকে।
হয়, হয়।
তেল, তেল ঠাণ্ডা থাকিলে মানে মাছটো লাগি যায় নহয় তলত মানে।
খাব।
উম আহিবা, আহিবা কথা নাই।
হয়নে?
ভাল মাছ বনাওঁ। ধুনীয়া বনাই দিওঁ অহ মা মাছটো মানে লাগি যায় নহয় এইটো কেৰাহিত তাৰ কাৰণে মানে তেলটো বেছিকে গৰম কৰো গৰম কৰিকে মানে মাছ দি দিওঁ মাছ দিকে মানে অলপ সময় তোমাৰ পাছ। মান তেনেকুৱাইৱে এৰি দিম পাছ, দশ মিনিট আকৌ পাল্টাই দিওঁ। আকৌ পুৰা। গৰম কৰোঁ। গৰম কৰি মানে ৰঙা, ৰঙা হৈ যায় ন তেতিয়া খাওঁতে ক্ৰাঞ্চি, ইমান ভাল লাগে মাছটো টেষ্টতো অ একদম মজা লাগে তেতিয়া খাব কাৰণে। একদম ক্ৰাঞ্চ মানে অ। অ তাৰপিছত সেইটো মাছটো ওলাইগে।
হয়, হয়। তোমাৰ এনে হেৰি স লাগে যে চানা মাছটো আছে তোমাৰ।
এই নিচলা মাছ যে থাক। কে।
অ, নিচলা মাছটো মোৰ ফেভাৰেট হয়। একদম ভাল লাগে, হয়।
নিচলা মাছটো মোৰো ফেভৰেট হয়, এই বা যেতিয়া তুমি এইটোত দিবা তেতিয়া লগৰ-লগ ৰঙা যায়, এই‌ছ‌ বিৰাত তেতিয়া তেলত দিয়া লগে-লগে ৰঙা হৈ যায় বেলেগ সোৱাদটো তোমাৰ বহুত ভাল। উম, শুকান মাছ খাই ভাল পোৱা নে?
শুকান মাছ মই তেনেকে নাখাও। মই কিন্তু শুক-শুকান মাছতটো মই হেৰি লা মাছটো
চাট-চাটনি বনকে বিৰাট ভাল লাগে শুকান মাচৰে। চাটনি খোৱা নাই শুকান মাছৰ? অ', শুকান মাছৰ চাটনি বিৰাট ভাল লাগে, আৰু মই শুকান মাছৰ কচুৰ লগত নিকে বনাই
নাই নাই, মই খাই পোৱা নাই। কোৱাচোন কে কেনেকে বনাই?
এই কচুৰ লগতো এনেকুৱাই ফ্ৰাই কৰিলে মানে কচু যেতিয়া বনাই তে
তোমাৰ কি কোনটো কচ দিয়ে। বগা না ক'লা কচাটো দিয়ে? কচুটো দিয়ে, কলা কচুটো দিয়ে ন? অ', অ, ভাল মই খাই পোৱা নাই কিন্তু।
হয় নেকি খাই চা বা কে কেতিয়াবা পুৰা উ ভাল লাগে কচুত অ, কচুত শুকান মাছ দিব লাগে আৰু সোৱাদটো বাঢ়ি যায়।
মই শুকান মাছতটো ভাল, মই এনে শুকান মাছ তোমাৰ ভালে নাপাওঁ তোমাৰ মানে কি নিচলা মাছোমাৰ শুকান মাছত খাবা পাৰু বেলেগ মাছ খাব নোৱাৰো।
হয় নেকি অলপ বেছি স্মেল কৰে নেকি? গোন্ধটো অলপ বেছি কণ মছ ন
চিৰ
হা গডাটো বেছি অলপ শু
কিন্তু নিচলাম মষ্টৰ মই বহুত ভাল পাওঁ।
হয় নেকি? নিছলাম মছো অলৰে তেতে নিমখ-নিমখ টাইপৰ থাকে ন নিচনা মাছ।
হয়' হয়'
ডাঙৰ নিচলা মাছ খাই পাইছেনে নদীৰ ব্ৰহ্মপুত্ৰৰ
এ নদীৰ নদীৰে খাই পোৱা নাই।
পাইছো।
সৰু মানে আমাৰ ইয়াত জান জান জান জান বুলি কৈ জি।
হয়।
জান বিলাকৰ খাই পাইছো মানে সৰু সৰু নদী যি জান বিলাক থাকে।
অ' কিমান মান হয় চাগে এটা নিচলা মাছ।
তোমাৰ সৰু সৰু মোটামুটি তোমাৰ মানে কি বিশ ত্ৰিশটা মান তোমাৰ একপোৱা মান হ'ব কিজানি?
বিশ ত্ৰিশটা মান হ'লে অ' আমাৰ ফালেটো আৰু সৰু হয়। তোমাৰ পঞ্চশ ষাঠিটামান লাগে চাগে?
হয় নিক
আমাৰ মানে অ এটা আঙুলিৰ
হেৰি
ডাঙৰ নাথাকে আমাৰ মানে আমাৰ আমি ঝণাত ঝৰ্ণাত পাই ন মাছ, অঁ সেই আমি দঙত মাৰো মাছ। তুমি মাছ মাৰি পোৱানে? ভাল
অ মই মাছ মাৰি ভাল পাওঁ তোমাৰ।
হয় নেকি?
মাছ মাৰি মই মাছ মাৰি ভাল পাওঁ।
হয় নেকি? অ কিহে দি মাৰা? হাতে দি হাতে দি মাৰা নে জালে দি মাৰা?
মই জালে দি মাৰো আৰু তোমাৰ সেটোও বুলি যি কয় সেইটোৱে সেইটোৱে কিনি কৰে।
সেইটো হিত এ পানী যি এইটো আহ পানী যি সিচি কে মাৰ? আহ অ সেইটোও মাৰিছোঁ।
কি কৰে
অ অ তেনেকুৱা মানে মাৰি পাইছা হয় নেকি লাষ্ট টাইম কেতিয়া মাছ মাৰিছে
এ লাষ্ট টাইম মনত নাই আৰু মোৰ পামেদি দুহেজাৰ বাইশ তেইশ মানত মাৰিছিলো
হয় নেকি অ বহুত দিন হ'ল দিয়া অ দিয়া পিছত কথা পাতিম দে ইয়াৰ বিষয়ে ভালকে
ঠিক আছে কথা পাতি ভাল লাগিল ঠিক আছে।